হয়
উ
হেল্ল'
উম ঠিক আছে
এ মেখেলা গৰখন চিলাই এনে এতিয়া বহি আছোঁ কাম বন কৰি
হোৱাই নাছিলে এতিয়া
হেই দুখন হৈছিহে চাৰিখন চিলাবা দি
কি ফলচ লগোৱা
অ ফলচ লগোৱা
কাৰ
বাইদেউে এজনী দি পঠোৱা, তাৰ পাছত মানে তাক দিবৰ কাৰণে দিলোঁ আও মই বোলো হেৰি মেখেলা কেইখনখন চিলাব কাৰণে ফলচ- চলচ সিহঁতে দিচি। খালি চিলাই বোলে দিব লাগে, মই বোলো সম্ভৱ আৰু চিলাই ব'লৈ দিম আৰু বোলো
মই এয়া কাপোৰ দুযোৰ চিলাব দি আছোঁ হোৱাই নাই।
চিলালি?
নাই হোৱাই নাই চাদ খন আজি হেয়া, আচাৰ বনাওঁ, বেহুদা সৈ কিবা কিবি ধৰি মিক্সিত পিছোংগে হে সোপা কৰোঁতে সময় ন'হলে
অ', আচাৰ বনাইকি হ'ল আৰু?
অ', আচাৰ বনাই হ'ল।
উম, মই আকৌ হে নাৰিকলৰ লাৰু বনাইছিলে নহয়
হাঁ?
এ নাৰিকল বনাইছিলে নাৰিকলৰ ওলাইছে সে নাৰিকল দিবলে পানী দি তাকৈ চেনি নিমখ অকমান দি পালাই আইচক্ৰীম বনাইছিলোঁ মানে ফ্ৰিজত তাকে সে বনাই চওঁ গে আহা হোৱাই নাই এতিয়ালৈ অকনমান হেৰি টান হৈ হৈছে আৰু হৈ আহিছে আৰু এখালে আ ধুনীয়া লাগে লাগিছে মই বোলো আৰু অকণমান টান হ গাখীৰ দি দিয়া হয় ভাল লাগিলে হয় বোলো সেই প্লাষ্টিকৰ গ্লাছত হ'ব লাগে। বত ধুনীয়াকে দিলোং হয় আইচক্ৰীম বনোৱা নিছিলে বৰফ বনাই দিছোঁ মই
বনা কেটামান
উম এনে তাকে বনাইছোঁ।
অ', এইসোপা কিনি থকাতকে নিজে ঘৰতে ফ্ৰেচ ইমান বনাই দিলে ভালেহে আকৌ।
উম। হ তাক আইচক্ৰীম লাগে, আইচক্ৰীম লাগে, মই বোলো আইচক্ৰীম লাগে, মই ৰহ্ নাৰিকল ৰুকি থৈ দিছিলে, বোৰ নাৰিকল পানী পাতি এ তাত পাছত আকৌ চেনি অক অকমান, নিমখ অকমান দি পেলাই গুলি লৈছঙা, গুলি লৈ পেলাই, তাইছত সেয়া সেই ধূপ গেছ কে ইয়য়া খাটি যে তাত শইকীয়া, অ' সেয়া এডাল তেনেকে দি থোং আৰ, দি দিয়ে তাৰপছতহে হেৰি হৈছে দি দিয়ে থৈ দি থং হোৱাই নাই লে লাইনটো আহা যোৱা কৰি আছে
আমাৰ আজি দিনডাল নাই কাৰেণ্ট আহিয়ে আছে
আহা যোৱা কৰি আছে আমাৰ ইমান গৰম যদিও বৰষুণ ধোৱা নাছিলে।
নাইচোন ধৰা।
উম যিহে বৰষুণ ধৰিছিলে একেবাৰে এতিয়া বৰষুণ ধোৱাৰ কাৰণে ব আতাৰ মাৰি দিয়া কাৰণে অকমান ঠাণ্ডা পৰিছে আজি ইমান গৰম থাকিব ন ৰাতিলৈ বৰষুণ দিয়ে যদি দিয়ক আৰু বোলে
আজি বেছি ৰ'দ, আজি নিচিনা ৰ'দ নাই।
অ', ৰ থাকিব পৰা নাই।
আজি হায়েছ ৰ'দ।
ইমান ডিগ্ৰী হৈছিল জানো চোৱাও নাই মোবাইলত। উম, দেহাই কি‌ কৰি আছা?
অ' এইও একো কম হৈছে নেকি আজি তাই গা পা ধুৱাই দি ঠাণ্ডা ঠাণ্ডা ফেন চলাই থৈ দিছোঁ মই। কাৰেণ্ট যোৱা নাই যে, সেয়া উঠিলে উ উঠি, হে বেছি সময় হোৱা নাই উঠিছেহে উঠি পেলাই লৈ গৈছে এতিয়া।
অ', তেওঁ ইমান শুনিছেনে আজি গা ধোৱা আমাৰ জনীক দিয়াই নাই গা ধুৱাই দিমহেই এতিয়া গা ধুৱাই দিনত বোলো ইমান গৰম তাপ। গৰম সোমাব। তাৰ পিছত মই একেবাৰে বোলো মই সন্ধিয়া সময়তে গা ধুবা দিয়াবলৈ হ'ব দিয়া একেবাৰে এ অকমান দেৰিকে গা ধুৱাই দিম আৰু ইমান গৰম অকো
এ আবেলি সময়ত আকৌ গা ধুৱাব নাপায় বোলে চোন আক। সৰু পোৱালি সেইকাৰণে আগবেলা দি দিছো।
আগবেলা নাই। অ, আগতে ক বাৰটা আগতে গা ধোৱাই দিওঁ ধুনীয়াকে। উম, এ এতিয়া ডাঙৰ হ'ল আৰু গৰমত ইমান
উম।
বালি চালি লাৰি গৈ আছে একেবাৰে বোলো গা পা ধুৱাই দিম তেতিয়া টোপনি যাব। অ'
উম, আজি ঠিকমতে শুলে দিন এতিয়া গোধলালৈ কি নাটক কৰে
কোনে লৈ গৈছে?
দেহাগে ক'লো অকনমান লৈ যা মই বোলো ৰুম চোম ঝাৰু দি লওঁ। ৰুম ঝাৰু‌ দিছোঁ পানীও বাঢ়া বুলি শুনিছো পানী বাঢ়িছে নেকি?
অ, জানো গম পোৱা নাই নহয় এতিয়া আমি ইফালে আহিলো আৰু। সিফালে থাকা হয় গম পালোঁ হয় মঠাওৰিফালে থাকা হয়। পানী বাঢ়িছে দে এবাৰ মিয়াই ক'লে হয় নহ পানী বাঢ়িছে অলপ বুলি।
এতিয়া পানী বঢ়া শুনায়ে নাই আকৌ ইয়াত। এটা চুঙা এইফালেচোন শুনাই পোৱা নাযায়। উম, পথাৰৰ জেগাত। বৰ হেৰি ধানকৈ কৰিছিল মানে নহয় আৰু বলা হোৱা দেখায়ে নাই চোন পানী হোৱা ইয়াত। এনেও পানী হ'লে নহবই চাগে ঘৰ ভেটি ওখ। মাটিয়ে ওখ কৰি দিছে আকৌ সোমাব চাগে। এনে আগতে হয় ডাঙৰ পানী হলিহে বোলে প ফালে হয় এইবাৰ নহয়
চোতালখন উঠাই ল'লে তেতিয়া ভাল হ'ব।
উম, চোতালখন অকণমান দাউন হৈ আছে আৰু। পানী নহয় এতিয়াবা কি হয় ঠিক নাই এবাৰ। পানী
চবফালে মথাউৰি কতনো পানী হবৱা।
উম এতিয়া আকৌ ৰাস্তা হোৱাৰ পৰাচোন‌ যি ওখ হৈ গৈছে হয়।
উম।
কোনোবা আৰু চাইদৰ বোলে খহিছে বুলিও শুনিছো গৰা খহিছে বুলি।
কৰ সিফালে।
উম, কোনটো চাইদট জানো গম পোৱা নাই।
কোনে ক'লে?
সেই পৰোহিনে কেতিয়া শুনিছিলোঁ কোন বাইদেউজনি না কোনে কৈছিল জানো না দেউতাহঁতে। কৈছিলে নেকি। পানী বাঢ়িছে নেকি কৰবাৰ ফালে গৰা খহিছে সেইফালে বুলি। তাত থাকা এতিয়া গমেই নাপাওঁ নহয় তাত নোযোৱা
উম।
ভাত কিহেৰে খালি দুপৰীয়া।
এয়া পটল ফ্ৰাই কৰি ললো আৰু ভাত কেইটা
অ', বৰষুণ ধৰিছে আকৌ সেইফালে বৰষুণ ধৰা‌ নাই।
নাই এইফালে বৰষুণ নাই খাডাং ডাং ৰদ
উম, বৰষুণ ধৰা নিচিনাও কৰিছে ৰ'দ দিছে বতাহও মাৰি আছে। জি গৰম
হয়। বতাহো নাই একো নাই।
উম,
ৰুম চুম ঝাৰু দিছো অকনমান তাক বহাই এ জলকীয়া ভুট জলকীয়া কাটি পেলাই শুকুৱাই পেলাই সেই হেৰিত ভৰাই থৈ দিছিলো। তাৰ পাছত এতিয়া সেই নেমুৰ লগত একেলগে লগ - লগাই দিছো।
অ, নেমু জ্বলা হ'ব চোন বেছিকে নেমু আচাৰ খিনি।
অ, জ্বলা হেৰি সেইটো খাই ভাল লাগে জলা টেঙা হই।
মই - মই অলপ আনিবহে লাগিব।
কেতিয়া মজে জানো। ভিনেগাৰ দিব লাগিব আজি আনিব লাগিব।
অ, ভেনেগাৰ আনি দি আনি পেল ৰ'দত দি থাকিবি আ
উম, আজি - আজিৰ ৰ'দটোত ধুনীয়া হৈছে দেই।
হে আচাৰ বনাবা কাৰণে হেইকাৰণে ৰ মই বোলো আজি বনালেহে বনাবা নহলে আকৌ একেৰদে নুশুকালে কেনেকুৱা হয়। ভালে মই খান্দিছো এ ৰ'দত দি দিছো ৰ'দটো কাৰা। তাৰ পিছত হেৰি দি - দিছো নহয়। লং অ, ডালচেনিনি তাৰ পিছত আকৌ এ ধনিয়া।
লং ডালচেনিয়ে দিয়ে ন।
লং দিচু তাৰ পিছত আকৌ ইলাচি ডাল তাৰপাছত এ সৰিয়হ আক' মেথিগুটি আজোৱাইন, জনী গুটি। একবাৰে গোটেই সোপা দি দিছোঁ পিচি পেলাই।
উম।
জলকীয়া খিনি তাতে লগ লগাই দিলগে।
উম কালি আকৌ মায়ে জলকীয়া আচাৰ। জলকীয়া দিয়া ভোট জলকীয়া মোক কাটি পেলাই বৈয়ামত দিব দিছোঁ বৈয়ামত বুলো বোলে হেৰি য়া নিমখ অকমানে তাৰ পিছত আকৌ তেল কেঁচা তেল দিলে হ'ব দে বোলো। টো ন ভাল লাগিব উম। মই বোলো একো নিদিবি নিমখ অকমান দিবি দিও খাই ভাল লাগিব মই আনিম। জলকীয়া আচাৰ অকণত। তাৰপিছত সে নেমু অ' নেমুপানী
আগৰখিনি ভাজা তেল নহয়। আগৰখিনি কেঁচা তেল দিয়াই আছিল।
অ প্ৰেছাৰত তেল দিলেও ভাল দেখোন প্ৰথমত অলপ গৰম তেল অকণমান দিবা লাগে আৰু তাৰপিছত ধৰি লওক হেৰি দিলে হয় আ কেচা তেল ঢালিবলৈ। এতিয়া মানে অলপ কোন অ' সোৱাদটোও বেলেগ হৈ যায় যে।
হেল্ল'
হা অহ।
চেমটো কাৰণে বোলো আও। কেঁচা তেলৰ চেনটো অলপ বেলেগ নহয় জানো।
অ অ চেনতু বেলেগ।
তাকেইটো চেমটো কাৰণে সেইটো দিয়া যায় আ
অ সোৱাদ বেলেগ বেলেগ হয় নহয় গৰম তেল যেনেকুৱা কেঁচা তেল কেনেকুৱা নহয়।
জলকীয়া খিনি বনাওতে হেই কেঁচা তেলে আছিল দিয়া হয়। তাৰপাছত এ আকৌ হেৰি দি দিছোঁ। এয়া ৰেড চিলি ৰংটো কাৰণে ৰেড চিলি অকনমান দি দিছো আও, তাৰমানে হালধি দিলে যে হালধি দিলে যে বস্তু মানে ভেঁকুৰি নাযায়। সেইটো কাৰণে বোলে হালধি দিব লাগে।
অ হালধি সানি ৰ'দত দিব লাগে দি পেলাই তেলত দিবা নালাগে।
হালধি সানিপেলাই নিম হেৰিত ৰহ ৰ'দত দিয়া নাছিলে।
অ, হালধি নিমখ সানি ধ শুকুৱাই লৈ পেলাই সেই তেলত ধেয়া। সেইখিনি বাকী দিদ চ এই ৰেচিপি মোবাইলত চাইছে নোৱা।
অ',
আজিৰ দিনটো সেয়াই গ'ল তয়া ৰ'দটো ভাল আৰু কাৰা ৰ'দ।
অহ - অহ।
ধুনীয়া নাই মোৰ আছা হৈ গলা একবাৰম হলা।
অ, মই আধা আনিব লাগিব নহলে। মই আধা এনে কৰি কি লৈ আনিবি আহো দে ইয়াত ৰাদি থকা আহিলকে।
উম, ক লৈ যামা
উম, বয়া মাহতে লৈ আহিলেই হ'ল আৰু ধুনীয়া নহলে প্লাষ্টিকৰ গল চ লৈ আহিলে হ'ল আৰু আহি।
নিলগ প্লাষ্টিকেল গ্লাছে নাগে
অ - অ দে হ'ব দে নহ'লে ৰ মই এইখিনি কাম এটা কৰি আহো। অ - অ। কি ন